হয়। গড় গড় গড় হেল্ল' শুনিছে নে? হয়।
আমি টুবাই বলছি বা আ আ।
অ অ অ আপোনালোকৰ ফালে বতৰ কেনেকুৱা অ আছে। আছো আছো আছ
অ ডাৱৰীয়া বতৰ আহ আহ। সোৱাদ তেৰেতো অকনমান বৰষুণ হৈছিলে। এতিয়া
গড়-গড়-গড় উম।
অ হ'ব। উমহু বৰ্তমান ডাৱৰীয়া বতৰ চলি আছে। ৰ'দ নাই, আজি ভাল লাগে আৰু
অ অ। অহ হ হ হ তাৰ বা অকমান উম পুৰা ৰাতিপুৱা পৰা আজি ভাবিছিলো অলপমান ওলাই যাম।
গৰমত যিহেতু বৰষ
অ অ। অ হে হে হেই অ সেইটো ফালৰ পৰা ভালেই লাগিছে বাৰু, অ কিন্তু ওলাই যাম ভাবিছিলো অ ওলাই যাম ভাবিছিলো যে সেইটো কাৰণে অলপ ইমান বেয়া লাগিছে।
অ এই আবেলিমানলৈকে ভাল হৈ যাব দিয়ক বৰষুণ।
তাকে বৰষুণতটো উ কমিলেই ভাল। তাকে, তাকে কিন্তু যিটো গতিত বৰষু আৰম হৈছে এইটো বৰষুণ কমিব যেন লগা নাই
এইবাৰ আকৌ বানো হোৱা নাই ন, তেনেকা। এ এইটো বছৰত তেনেকে এটা ডাঙৰ বান হয হোৱা নাই বান্ধ হ'ব লাগিছিলে এটা
পানী হয় নে না, আমাৰতো আমাৰতো সদায় হয় ইয়াত বানপানী, অলপমান বৰষুণ দিলেই হ'ল আৰু বানপানী আৰম্ভ, অ' আমাৰ অক আমি সদায় বানপানী দে সেই এজাক বৰষুণ মানে বা
হয় না, আমাৰ ইয়াতো যদি, আমাৰ ইয়াত বানপানী হ'ব লাগিল মানে এমাহ পুৰা ধাৰাহাৰে বৰষুণ হ'ব লাগিব।
তেতিয়াহে হ'ব ন, অ' বাপৰে আমাৰ টো একদম, পুৰা, কি অৱস্থা হয়। ক'ত নলাতে সোমাওঁ নে ক'ত সোমাওঁ।
বাকী আমি, ভ্ৰমণৰ কথ থা কৈছিলো। ভ্ৰমণতটো, আপুনি কেনেকে কি কি প্ৰমণ কৰিব, ৱ পাইছে এতিয়ালৈকে? আহ, তোৰ ধৰ্মীয়, ধৰ্মীয় ভ্ৰমণ বা শিক্ষামূলক ভ্ৰমণ বা ক'ৰবাত প্ৰাকৃতিক মনোৰম যে চবৰ, চাবলৈ কৰা ভ্ৰমণ।
অ', ভ্ৰমণটো বহুতে কৰিছো ভ্ৰমণৰ বহুত অভিজ্ঞতাও আছে। এ হে, আমি এ এ
বিষয়ে কোৱা।
এটা অভিজ্ঞতা ন। অ', অ, প্ৰথমতে বেয়াৰ পৰা আৰম্ভ কৰো দিয়া, বেয়াৰ পৰাই আৰম্ভ মান বেয়া ভাল দুই আৰু, মানে, মই অ, অ, মই শিক্ষামূলক ভ্ৰমণ এটাত মানে। মই গৈছিলো আৰু, তাৰপিছত আমি উ প্ৰথমতে ভোপাললৈকে গৈছিলো। তাৰপিছত কি হ'ল অ, গুৱাহাটীৰ পৰা এ এইখন হেৰি, এ কি এইটো ৰাজসালীত গ'লো আমি। তাৰ পিছত এ পিছদিনা আমি, গৈ পালো। ব হেৰি দে এটা মানত দে দে এ দেল্লীৰ আমি ষ্টেচনত গৈ পাইছো আৰু। তাৰপিছত দেবীক গৰম মে মাহ আছিলে। একদম ভিক খন গৰম মানে। মানে, একদম থাক কিব নোৱাৰি আৰু। তাৰপিছত আমি এই এচি হেৰি এটা ললোঁ। এইবিলাক যে জিৰণি কোঠাবিলাক থাকে যে তাৰপিছত তাতে আমি অহ', ৰখিলো আৰু। কিবাকে আমাৰ উ লৈকে যিখন অ', ট্ৰেইন আছিলে সেই খন মানে গধূলি আছিলে। ট্ৰেইনখন। গধূলি মানে আঠটা মান বজাত, তেনেকুৱা আছিলে আৰু। তাৰপিছত এনাউন্ মেন দিলে। অ', যে মানে দেৰি হ'ব। অ'। অ', অ', অ', ত, দেৰি হ'ব বুলি অ', ক'লে। তাৰপিছত ঠিক আছে আমি ৰখিলো বাৰু চাৰে দশটা বুলি ক'লে। ৰখিলো। তাৰপিছত অকণমান পিছত আকৌ এনাউচমেন্ট দিলে। দি পেলাই কলে যে নহয়, চাৰে দছটাত হে যাব সেই হত আকৌ ঠিক আছে হ'ব। চাৰে দছটাত ৰ ৰখিলো। তাৰ পিছত তাৰ পিছত ক'লে যে চাৰে দছটা নহয়, অ', চাৰে বাৰটাত যাব। আকৌ আমি ৰ উঠি থাকিলো। তাৰ পিছতো ক'লে যে কিবা ৰে'ল লাইনৰ প্ৰব্লেম হৈছ ছে সেইটোক মানে মানে এ হে পিছদিনা ৰাতিপুৱা ছটা বজাত যাব। তৰ ছে আমাৰতোক উপায় নাই। আমি বহুত ডাঙৰ টিম এটা আছিলোঁ। তেতিয়া ভাবিলো যে মানে অ', ষ্টেচনত থকাতো অলপমান দিগদাৰ হৈ যায়। কাৰণ বহুত ছোৱালী আছিলে। তেনেকে তাৰপিছত আমি হেৰি কৰিলোঁ। ভাবিলোঁ ওচৰতে হোটে, আহ হ অহ', কি কৰো মানে এনেকুৱা হৈ গ'ল। তাৰপিছত আমি হেৰি কৰিলোঁ। ওচৰতে এটা ভাবিলোঁ হোটেল এখনত যাওঁ যাই পেলাই তাতে মানে ৰা- তিতো কটাও আৰু তাৰ পিছত আমি হোটেলত গলো তো আমি বহুত বিলাক আছিলো কাৰণে মানে কি হৈছিলে আগত আমাৰ এ যিজন আমাৰ লগত গৈছিলে আৰু অ ডাঙৰ অ যিজন নাছ- ছিলে আৰু তেওঁ আগে আগে গৈছিলে আৰু এজন একদম পিছফালে আছে আৰু বাকী মাজত আমি বিলাকে তাৰপিছত ৰাতি টো বাৰটা বজাত বা বাৰটা বজাৰ কথা আৰু ৰাতি বাৰটা বজাত হৈছে ত অ অকমান ৰ'ব দেই
হয়
তাৰ পিছত হেৰি
হয়
উম গলো গলো এনেকে লাইন পাতি গৈ আছো তাৰ পিছত দেখিছো এজন মানুহে মানে আমাক একেথৰে চাইয়ে আছে চাইয়ে আছে বহুত সময় ধৰি মই ভাবিলো কি হ'ল এনেকে কিয় চাইছে মোৰ অকমান মানে সন্দেহ হৈছে আৰু কিবা মানে অ ঠিক লগা নাই আৰু মানুহটো জনৰ যিটো চাৱনি আছিলে তাতে আৰু দিল্লীৰ ষ্টেচন টো জানেই আৰু কিমান ব্যস্ত মানে সেই ৰাতি চাৰেবাৰ নিজামুদ্দিন নিজামু্দিন নিজামুদ্দিনৰ তাতে আমি অ অ তাৰ পিছত তাতে নামি পেলাই আমি তেনেকে গৈ আছো ৰাস্তাটো ক্ৰচ কৰিম আৰু ৰাস্তাটো পাৰ হ'ম সিফালে যাম আৰু তাৰ পিছতো কি হৈছে মানুহজনে একে দৌৰত আহি মোৰ বেগটো টানিছে মইতো আগৰ পৰা অকমান মোৰ যিহেতু সন্দেহ হৈ আছে আছিল মানুহজনলৈকে অ অ আৰু মানে কিবা নিচাত আছিলে আৰু মানুহ জন মোৰ বেগটো টানিছে টানি মই তাতে মোৰ নিজৰ বেগ এৰি মই তাৰ কাৰণ মোৰ গোটেই বস্তু খিনি মানে মোৰ বেগটোতে আছিলে গোটেই নথি পত্ৰ পত্ৰ যিমান যি আছে মই পিছে পিছে দৌৰিছো ইফালেতো মানুহ খিনিতো এতিয়া ৰাস্তাৰ মাজত মই লাগেজ এৰি পেলাই
হয় তাকে তাত মানুহ মাচাগে মানুহ মানুহ বিলাকে আপোনাক আকৌ মানে চালে বোলে মানুহজন কি হৈছে কিয় ইমান দূৰত
অ তাৰপিছত তেওঁ নিচাত আছিলে কাৰণে ইমান বেছি মানে সেই দলং পলং তেনেকুৱা হৈ আছিল কাৰণে মই মানে ধৰিব পাৰিলো আৰু মানুহজনক ধৰি লৈ লৈ এনে এনেকোৱা মাৰিছো নহয় ইমান খং উঠিছিলে এই কা সেইটো মানে মই কেতিয়াও পাহৰিব নোৱাৰো আৰু সেই। এই ভ্ৰৱন। তাৰপিছত এনেকুৱা একদম একদম এতিয়া কৈ থাকোতেও মোৰ মানে সেই যেন মই সেইখিনি জেগাতে আছো এনে।
মানে ভ্ৰমণৰ কথা কলে আপুনি প্ৰথমেই। এইটেই মনত পৰিব সেই জানটয়ে।
এনেকুৱা ভাল লগাও বহুত আছে কৰ'বাত কৰ'বাত যোৱা তেনেকুৱা।
এনে ভ্ৰমণতটো আপুনি কোনটো নে নেচাৰেল বি। কূুৰ্তিটো চাই ভাল লাগে না চহৰি এনে আৰ্টিফিচিয়েল।
নাই নাই নাই মই মই নেচাৰেল পাহাৰীয়া জেগা ভাল পাওঁ অ অ সেনেকুৱা জেগা।
তেনেকত প পাহাৰী পাহাৰী এৰিয়া। বা নেচাৰেল বিউটি ক'ত আছে।
আমাৰতো এইখন মেঘালয়খন আছে ওচৰতে ওচৰতে মেঘালয় খ আছে। এইখন বাকী আমাৰ ইয়াত অ অসমত নহয় বাৰু উত্তৰ পূৰ্বাঞ্চলৰ সেই। য় সেইটয়ে অসমৰ মই অ অৰুণাচল আছে। মই বাৰু অৰুণাচলত। যোৱা নাই মেঘালয়ৰে গৈছো আৰু।
মেঘালয় ক' ক'ত গৈছে শ্বিলং এই খাচী হিলছত গৈছে নে নে।
মই গাও চিয়ান। চেৰাপ। পুঞ্জি গৈছো মৌচিন ৰামৰ ফালে অ মৌচিন ৰামৰ ফালে গৈছো আৰু গৈছো হেৰিত। অ এইটো। মউলিং নং মই মউলিং নঙত গৈছো মওলিং নঙত গৈছো।
নেচাৰেল বিটি হয় ভাল লাগে তাতে পানী বিলাক ইমান পৰিষ্কাৰ ম। মোৰ নাম ত তলত কি আছে সেইটো গোটেই চাব পাৰে ন।
তাকে ইমান ধুনীয়া পৰিবেশ গলে। যে আহিবৰে মন নাযায় আহাৰ সময়ত যেতিয়া নামি আহি থাকো অ।
আহ ফেমিলি ষ্টেবল কৰাৰ কাৰণে হয়।
সেইবিলাক জেগা মানে আমাৰ ইয়াতেও। মই নিজে থকা জেগাখিনি পাহাৰৰিয়াই মই যত থাকো মানে উ হয়
ক্ৰাউড এৰিয়া হয় ন এটা মানে হুলস্থুলীয়া পৰিৱেশ থাকে
হুলস্থুলীয়া পৰিৱেশ অ অ অ
তাতে তো আপুনি বিচুত বিশুদ্ধ বায়ু বতাহ পাব
অ অ বতাহ নাই সেইটোৱে চাৰিওফালে হাহাকাৰ সেই শান্তি অকল মানে প্ৰকৃতিৰ শব্দই আপুনি নহয় পানীৰ শব্দ নহয় চৰাইৰ শব্দ আমাৰ ইয়াতে চৰাইৰ শব্দ মাত শুনিবলৈ নাপা
নাপায় হয় আপুনি সেই লিষ্ট্ৰ ষ্টেচন বিলাকে গ'লেহে পাব পাব আপুনি আৰু আপুনি ভ্ৰমণ কৰিব পাৰে আমাৰ অসমৰ ভিতৰত এই হেৰি হাফলং আছে
হাফ লং হয় হয়
যাব পাৰা
অহ তাকে হাফলং খনো বৰ ধুনীয়া মই যোৱা নাই বাৰু
হয় ফটো বিলাক দিয়ে, আজি কালিতো ঘৰতে তাকি থাকি কিনে ছ'চিয়েল মিডিয়াত
অ অ অ চাব চাব পাৰি তাকে, তেনে কে আজি কালিতো এই ভিস্তাডোম খনো যায় ন ট্ৰেইন খন যে সেইখন হাফলংৰ ফালে
হয়
হয় বৰ
ত থি বাকি ভ্ৰমণ ভ্ৰমণটো কৰিব লাগে কাৰণ ভ্ৰমণ কৰিলে বিভিন্ন মানুহৰ লগত লগ হৈ বিভিন্ন জেগাৰ ঠাইওৰ বস্তুবিলাক আমি চাব পাৰো তাৰে পৰিৱেশ সংস্কৃতি বুজিব পাৰো
হয় হয় হয় তাকে ভাল লাগিলে ভ্ৰমন কাহিনী আৰু শুনিম অ পিছলৈকে